অ' নমস্কাৰ।
অ', কি কৰি আছ?
এয়া, ঘৰতে এই, মুখ ধুই পেলাই, চাহ খাই আছিলোঁ। অ'হ।
কি কৰি আছিলি?
এ, মখ ধুই পেলাই চাহ খাই কপতি
এ মই ইয়াত মই উঠিলো শুৱাৰ পৰা। গা-চা ধুলো এতিয়া চাহ চাহ তাহ খাই ন বহিছো ৰ। অ' জিৰণি লৈছো মই অলপ।
অ' মই গা ধোৱা নাই। গা অকণ দেৰিকৈ ধুম কাম অলপ আছে যে। বাকী খবৰ খাতি কেনেকুৱা? ভালেই ভালেই। বাকী তহঁতৰ ঘৰৰ ফালে ভালেই?
আমাৰ ঘৰত ঠিকে আছে দে।
অ', আমাৰ ঘৰত মা দেউ তা, ককা আইতা চব আছে।
অ', আমাৰো একে মা, দেউতা, ভণ্টি।
অ' সৱৰে ভালেই।
ভালেই ভালেই ভালেই।
অ', বাকী গাড়ীখন লৈ, গাড়ীখন লৈছিলা? চলাইছ' নে নাই, গাড়ীখন লৈছিলি যে চলাইছ নাই?
গাড়ীখন?
অ', হেল্ল'
অ',
মাজতে যে গাড়ী এখন লৈছিলি চলাইছ নে নাই?
এ অ, সেই চলাইছোঁ, এ আজি এ যোৱা কালি চাৰ্ভিচিং কৰি আহি
অ',
এ বহুত, মানে বেয়া হৈ গৈছিলে।
অ', অ,
চকা টকা এইবিলাক সব বেয়া হৈ গৈছিলে।
উৎপাত কৰে চাগো?
অ', উৎপাত কৰে চাগো?
বাইকখন, বাইকখন কিনিছোঁহে মই, চলাই আকৌ মোৰ লগৰ এটা।
অ'। এই এই যে দেবেন বুলি কয় লগৰটোৱে চলায় নেকি? এ শকতকৈ যে?
সি নহয়, সি নহয় বেলেগ।
অহ ', তাৰ নামটো কি? অ' তাকে দেওবাৰ মানে চিনেমা যাম বুলি ভাবিছিলোঁ।
হা?
হেল্ল', হেল্ল',
অহ ',
এই দেওবাৰ মানে চিনেমা চাব যাম বুলি ভাবিছিলো আমি গোটেই লগৰ খিনি।
অ, ভালেই হ'ব এই কোনখন চিনেমা বা?
এইখন এইখন যে অসমীয়া ছবিখন
অ', অ', ঠিকে আছে উলাব পাৰি। লগ কৰা হব আড্ডা দিয়াও হ'ব ন?
আৰু সহযোগো হ'ব গোটেইখিনি লগৰ।
অ' আমি বহুদিন সহযোগ কৰা নাই।
অহ ', অহ ', অলপ সজ ৰুম - ৰুমটালৈ যাম। ন'
চব মিলি পেলাই কথা বা পাতিব লাগে আড্ডা দিব লাগে হয়ে নহয়?
ৰুম এটা লৈ ল'ম তাৰপিছত আহ চিনেমা চাই ৰুমটোতে থাকি দিম গোটেইখিনি। ন?
সেইটো ক সেইটো কৰিব পাৰি এ আম ফাৰ্ষ্ট লগখিনি লগ কৰি লওঁ ন লগ কৈ চিনেমাখন চাগৈ ছবিখন
অ ভাল চলিছে বোলে চিনেমাখন মই চাবলৈ যাওঁ যাওঁ ভাবিয় আছো মানে দেওবাৰেলে গোটেইখিনি যাম বুলি
অ', টিকেটটো টিকেটটো কিমান ছবিখনৰ
টিকেট এশপ ষ্টাৰ্ট হৈছে নেকি?
এশ ন অ আমি এ এশ বিশ টো ল'ম দে
উম এ অলপ চালে ভাল ভাল ভাল এই একদম ওচৰত চাম নি মাজত চাম চালে অকমান
অ
একদম ওচৰ অ, দুশ মানৰ চাও নহলে বিজনেছ্ চিতাপ থবি নেকি এতি বিজনেচ-বিজ বিজনেছমেনৰবিলাকৰ ছিটখনত চাপি নেকি
অ এই বে ব্যৱসায় কৰা
অ, এইদখন লাষ্টত দে অ, একখন লাষ্টত দে।
সেইটো পাৰি
সেইটোও বেছি নহ'লে আৰু একদম লাষ্টত একদম বহিও ভাল লাগে মই সিদিনাখন এখন চাইছিলো যে তাতে বহি চাইছিলো।
অ ভালো আছে চিটো আৰাম আছে
উম, ৰাতি চাম ন'। চালে দিনতো কাৰোবাক কবি কাৰণ দেওবাৰ দিন ন ক'ত কাম চাম থাকিব পাৰে বন্ধৰ দিন
অ এয়া সন্ধিয়া আবেলি মানে লও
অ, চাই মেলি একদম ধুনীয়াকে অকণ ৰুমটোত ৰুমত থাকি দিম ৰাতিপুৱা চবে ঘৰা ঘূৰি আহি যাম আৰু।
অ লগ কৰা হ'ব চবকে ন
অলপ সহযোগ চহযোগ হ'ব।
অ সহযোগ কৰিব লাগিব
অ, বাকী
বাকী এই তই এতিয়া কি কৰি আছ কাম
মই এতিয়া কাম তোৰ ঘৰতে ফাৰ্ম এখন খুলিছো।
হেল্ল', অ,
তই কি কাম কৰি আছ এতিয়া
এ তো মই ঘৰতে এই ফাৰ্ম এখন খুলিছো
অ',
ঠিকে আছে ফুৰি আহি এই
এনেকৈ চলি অ, হয় লাভ হয়।
অ
তই কি কৰিছ
মোৰ তেনেকাই আছে আম এখন আছে তাৰছত তোৰ মই এই দোকানএখনৰ কামো কৰোঁ।
অ', এ - এইবিলাক দোকানে চোকানে কাম নকৰিবি তই নিজে কাম কৰ নিজে দোকানত কৰিলে কিবা এটা অকমান ভুল দিলে বেলেগক এই মালিকৰ গালি শুনিব লাগে সেইকাৰণে নিয়ে কিবা কিবি খুল
এই
দোকান-দোকান খোল দোকান-দোকান খুলিলে নিজে এখন খুলিব লাগে।
ময়ো এতিয়া এটা ব্যৱসায় আৰম্ভ কৰিম গম পাইছ নে নাই?
উম,
ব্যৱসায়টো মই এতিয়া ভাবি আছো এতিয়া কোনটো ব্যৱসায় কৰিলে ভাল হ'ব মানে মোৰ কৰ্ম দক্ষতাৰ ওপৰত
উম,
কোনটো ভাল কোনটো বেয়া?
ব্যৱসায় কৰিলে বহুত মাথা লাগে ও।
মাথাতটো মই মাৰিয়ে আছো। ন মাথাটো লাগে আৰুতো। সেয়া যোনটো যোনটো তই ব্যৱসায় কৰিবি তাৰ ওপৰততো জ্ঞানো লাগিব। আৰু তই চাবও লাগিবহ ব্যৱসায়টো তই। কৰিব পাৰিবি নাই ত সেইটো ব্যৱসায় কাৰণে উপযুক্ত হয়নে নহয়।
এ এবাৰ। এবাৰ লছ খাই গ'লে। আকৌ পিছৰ পৰা আকৌতো হেৰি কৰিব ন। হেল্ল'। হেল্ল'।
অ',
তোৰ টাৱাৰ নাপাই অকণ বাহিৰলৈ ক'ত আছো ভিতৰত আছো যদি অকণ বাহিৰলৈ ওলাই আচোন।
হেল্ল'।
অ ',
শুনিছ?
শুনিছোগে।
শুনিছ নে নাই?
চ খুচ ন ব্যৱসায়টোৰ যদি তোৰ যে।
উম,
ব্যৱসায়টো যদি তোৰ হেৰি হৈছে লছ খালো হে পিছলে যাতে এই নিদিবি কৰি থাকিবি যিমান পাৰ কৰি থাকিবি।
এ ভাল এটা ব্যৱসায় মোৰ আৰম্ভ কৰিব লাগিব ন। তেতিয়াই মোৰ লাভটো হ'ব।
আহ। বাকী খবৰ খাতি ঠিক অ,
শুনিছনে নাই।
শুনিছো, শুনিছো, শুনিছো।
এতিয়া প্ৰথম ব্যৱসায় কৰিলে তোৰ লোকচানহে হবুজছ নাই এতিয়া আমি প্ৰথম এতিয়া উঠিমহে এতিয়া ব্যৱসায়ত
উম,
লাহে-লাহে কৰিলেহে লাভটো হ'ব।
বাকি খবৰ খাতি ঠিকেই।
বখাটী থঠিকেই বাৰু।
আহ ম ঠিকে। কলেজ চলেজ - কলেজ চলেজ যোৱা নাই।
কলেজ-কলেজ যাও এই পৰীক্ষা দিব যাওঁ এ নাযাওঁ।
এতিয়া এইবাৰ কি হলে পালি?
এতি ম তোৰ ব্যৱসায় বৰতে বহি আছো।
উম,
পৰীক্ষা দিব যাওঁ বাকী আৰু
সেতো মই আৰু এটা আৰু এটা বস্তু শিকি আছো মানে।
কি।
এই চেলুনৰ চুলি যে ফুলি যে কাটে যে
অ'।
সেইটো শিকি আছো মানে আজিকালি মানে সেই ভালকে কাঠফাট মাৰিলেতো দোকানখনতো চলিব হয় নে নহয়?
ভালকে জানিলে বিলাক মানে শিকি আছো তোৰ তিনিমাহ হ'ল কৰ্চ কৰা তাৰপিছত আৰু এই এনে চিমফুল বিলাক কাটিব দি আছে কটা কাটি আছো মানে ঠিকেই কাটো মানে মানুহক কটা নাই মানে। এতিয়া আ', যে নকলি টাইপৰ চুলিবিলাক যে এইবিলাক মূৰটো যে কাটিব দিয়ে যে।
অহ,
বিলাক কৰি আছো মানে এতিয়া পৰীক্ষা আছে সেই স কাটিঙৰ স পৰক্ষো দিলে য পা কৰো নিজে দোকান এখন ক'ৰবাত ভাল জেগা এটাত চাম বুলি ভাবিছোঁ। মানে দোকান এখন খুলিম বুলি ভাবি আছো মানে
জেগা মই দিম তই খালি দোকান খুৰিলেই হ'ল তোৰোৰ তোৰ যেনে ভাল জেগা লাগে। মানে তোৰ য'ত লাগে। মোৰ মোৰ মানে চিনাকি মানে মানুহ আছে মানে মোৰ।
অ, মানে ভাল ষ্টেণ্ডাৰ্ড দোকান এখন খুলিম বুলি ভাবিছো।
অ'। এতিয়া তই কাম ত তই যিকোনো কাম কৰৰু নহয় চব কামি ন আমি চ এতিয়া কৰিবলৈ এতিয়া আৰম্ভ কৰিলেহে এতিয়া আমাৰ লাভটো হ'ব পিছতে হয় নে নহয়। যিকোনো কাম কৰিব লাগে তই। চুলি কটা বা ত ধৰিওত কিবা এখন বিয়াতে কাম কৰিছ।
অ' তাকে বাকী মোৰ মাজে মাজে কি মই মাজে-মাজে কেটেং-চেটেং লৈ থাকো বাৰতে।
অ' ঠিকেই আছে ক'বি মোকো ক'বি। একেলগে কৰিম।
অ, মই কম দে মই মই মাজতে বহুত কেটাৰিং ললোঁ।
অহ তোৰ কেইটামান লাভ কিমান হয়।
অ' নিজৰ পকেটত চাৰি পাঁচ হাজাৰ টকামান এটা সোমাই বাৰু তেই।
ঠিকেই আছে।
তৰ মানুহ ঘৰত গৈ পেলাই দুদিন তিনিদিন কথা পাতি-পাতি-পাতি। বিয়া বিচাৰি বিচাৰি মোৰ কষ্ট কষ্টত তাৰপিছত ইফালে কিবা নাপালে মই কওঁ পোৱালীবিলাকক এইটো দে সিটো দে সিটো দে। আৰু কিবা এটা ভুল লে ডাইক আহি পিনে মোকে কয় না।
বেছি।
এ কি কেটেং লৈছা তুমি এ অ
খাব পাইছে নে নাই বা ক'ৰবাত যদি দালি আছে নে নাই ভাত আছে নে নাই। আৰু যদি কৰবাত নাপায় কিবা তোক ক'ব। এয়া তোকে তোকেতো কব।
অ'
ত লগতে পঢাইখিনি অকল দিবহে কিন্তু বাকীখিনি কামটো তোৰেই হব ন।
হয়
কৰিব লাগে মাজে-মাজে যি যিকোনো কাম একো বেয়া নহয়। উ
হ'ব ইয়াত পঞ্চাশ টকা ভৰাই লবি।
হেল্ল'।
অঁ অঁ।
বাকী এতিয়া ক'ত আছ?
নাই মোৰ তাল মই আবেলিলে হ অ, এই তোৰ লগৰ ত এ তাকে বিয়া খনৰ এটেঙৰ কথা পাতি যে দুকহা ফালে আছো মানে।
অঁ।
তাকে মই চুলি-চুলি দোকান খুলিলে তই আহিবি বোলো।
ভাবিছো দে আজি এবাক লগ কৰিম বুলি।
আজি অঁ আবেলি। আহিবি আমাৰ ঘৰতে আহিবি আহ যদি।
অ, সন্ধিয়া আমি যাম না অসমীয়া ছবিখন চাবলৈ। লগৰ খিনি ফোন ফোনটা মাৰি দিবি। এ বহুত দিনৰ মূৰত আমি ল লগ হোম চাবলৈচো চিনেমা খন।
অহ, তাক কিন্তু মই এতিয়া আজৰি নাই এফালে যাম। দেৰিকে মানে কাম তাত আমি তোৰ মই গাহৰি পোৱালি কেইটামান চাবলৈ যাম বুলি ভাবি আছো।
আহ ভালেই য একো নাই জো বাই ঠিকে আছে।
বাকী লগৰতে আহিলে যাম মানে।
অহ',
সি আহালে বাটচাই আছো সি আহিলে যাম আৰু।
আমি এ আবেলি লগ কৰিম ন?
অহ।
আবেলিতো কি তাত আজৰি হবি?
আবেলি মই